আহ কি কৰি আছে
উম ভাত খালানে
অ ভাত খালো আপুনি
হল
অ ভাত খালো আপুনি খালেনে
উ খালো খালো পিছে কি শুবলে ওলাইছে নেকি মই হ'ব ওলোৱা নাই মই বহি আছো তোমালোকে কি খবলৈ ওলাইছা তম
অসমহম মানে আমি এয়া নুশ মানে আমাৰ এইখন লাই নাই বাহিৰাত মানে আছে। মানে বাহিৰত বহুত খিনি মানুহ আছে মানে চকল নাস্তা দে কাই সকলোআছে আৰু বাহিৰত আলি বি আছে। অই এনে বাহেৰ খালে ওলাই আহিছো অকমান।
উম অ' ম এক লাইন আছে অ লাইন যোৱা নহয় বৰষুণে বৰ বৰষুণ কি ন কি মাৰি আছে বৰষণ দিব পত বৰষুণ আহিলেচোন
মানে সিমান নাই আৰু অলপ অলপ
নাই নাই আমাৰ দিবই বেছি দেৰি দু টাইম নাই আৰু গৰম পেতি হৈয়ে আছো
অ' দেখিলি নেখি
নাই নাই আজ দিনত দিয়া নাই ৰাতিপুৱা দিছো নি পাঁচটাামান বজাত ৰাতি পাঁচটাম বজাত দিছিলে তাৰপিছত আৰু দিয়া নাই বাকী ভালে আছা।
অ' ভালে আছে দেয়া মানে মানে আপোনাক মই একাৰণে ফোন কৰিছিলো ভ মানে ভ
উম
অ' ন' তাৰ পিছ কৰিলো তাৰ নিচনাো নোহোৱা নাই তাৰ নিচনা আকৌ নকৰিলো ভাবিছো নেকি সেইকাৰণে আৰু যেনেকে কৰিম বুলি ভাবি এ নকনিলোয়
অ' অলপ কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেম হয় নহোৱা নহয়
অ অ'
নেটৱৰ্কৰ প্ৰব্লেম হ'লে মানে কেতিয়াবা নালাগে ন মই কেতিয়াবা কেতিয়াবা কৰ'ৰবাত যদি ফোন কৰিব খজো মানে ৰ বাহিৰত থকা দেখাই এনা নিচিনা হয় মই আজি তিনিবাৰ মান অ' আমাৰ ঘৰত ফোন মাৰিছে নো ফোনটো নালাগিলে চুইচ অফ দেখা আছে আৰু নেটৰ্ক নাই বুলি কয় তছতে কৰাই নহল আৰু
উম আ মানে হে কাল ক আকৌ মানে আমাৰ নাহত সেইহঁত যাব মানে এই অলপ বাহিৰত গুৱাহাটীত যাব
অ' গ অ' অম্বুবাচী যাব যাব নি
অহ
অ' মই অম্বুবাচী হ
কি কৈছে
কোৱা
মানে অম্বুবাচীত যাব। হলে মানে আমি তিলুজলি থৈ যাব মানে তিলুজলি নাযায় মানে মই যাম নাই
মায় আৰু দেউতাই যাব, অ, মা আৰু দেউতাই যাব।
মা আৰু দেউতা যাব।
অ মই এনেই গৈ পাইছো। অ
ভণ্টিৰ পৰীক্ষা থাকিলে তাই মানে নাযায়, তাই যাব নোৱাৰে আৰু নাই যাব নোৱাৰিলে মাই যাব মানে বাইদেউ ভাত আঞ্জা বনাব লাগিব ল, আৰু বাইদেউৰো অলপ মানে কালি কাম আছে। তাইও যাব নোৱাৰিলে।
অ মই গৈছো দুবাৰ তিনিবাৰ মান কিন্তু অম্বুবাচী গৈ পোৱা নাই
অ অম্বুবাচীত বহুত মানুহ হয় বোলে
উম পাই আছো মোবাইলত এইবিলাক বহুত দূৰ দূৰণিৰ পৰাৰ এইবিলাকো আহিছে ন। এইবিলাক সময় কটো ৰঙা কাপোৰ পিন্ধা, গলত ডাঙৰ ডাঙৰ মালা পিন্ধা চিল চুলি যত, যত লাগা নিচিনা মই টিভি মোবাইলে পাই আছো। কিন্তু মই গৈ পোৱা নাই অম্বুবাছিত। আগৰ পৰা গম পালে যোগাযোগ ক'লে মইও গ'লো হয়।
সময়ত হয় আৰু আম কিমান খেলি
অ, জানো কিন্তু নহয় নহয়। তোমালোকৰ মা দেউতা যদি যোৱা বুলি গম পালো হয় মোৰ যদি কালি কালো হয় ময়ও গলো হয়।
মানে মা দেউতাও যোৱা কথা নাছিলে এনেকে মানে কৰি খুৰী আৰু মানে খুৰাহতো যোৱা কথা হ'ল। মানে এখন গাড়ী ভাড়া কৰিলে, কৰোঁতে মাহঁতে এই এয়া অলপ দেৰি হ'ল, নাই বোলো আমাৰ হ'ল দেখি মানে মা দেউতাক কলে যে মান তাক ক'লে যে তোমালোকে এ তোমালোকে য যদি যা কাৰমি আৰু চিন্তা সেনেকে থকা মানে ক এ আমিও কোনো অকমান তোমালোকে নাহ আমি নাযাও সেনেকে আৰু মা দেউতা ক'লে। অ সেই নহলে নো এনেকৈ থাকিমেই আমি যাও সেনেকে কলো।
অঁ মই মানে লগ পোৱা নাই কোনে আমাৰ ইয়াৰ পৰা যোৱা মানুহ ওলোৱাও নাই সেইকাৰণে আৰু মানে খবৰো লোৱা নাই ক'তো, যদি অকণমান এই নাই যাব যাব পাৰিম নেকি? স কিবা কৰি যাব পাৰিম নেকি কালি?
মানে অলপ অসমীয়া নহ'ব পাৰে মানে এনেই অহল অহলকে মানে চিত মানে চিত ৰাখিছে। ৰাখিলে এখন উ সেইখে সি মল ট্ৰেভেলাৰ নেকি ট্ৰেভেলাৰ এখন ভাড়া অখে মানে তাতে কেইজনমান মানুহ আৰু হৈছেই মোটামুটি কিন্তু হ'লেও মানে কিবাকে এজন যাব পাৰিব আৰু।
ট্ৰেভেলাৰ মানে হ'লেওতো বহুতখিনি মানে যাব পাৰিব দেখোন।
বহুতখিনি মানে বহুত খিনিয়ে আছে আমাৰ অকল খুৰা খুৰী নহয় নহয় মানে আমাৰ ওচৰৰ কেইজনমানো মানুহ আছে তিৰি তিৰোতা আছে আৰু দুজন পুৰুষ আছে। সেনেকে সিহঁতৰ ল'ৰা ছোৱালীও আছে সৰু সৰু।
কিবা কৰি এটা চিটনে দিব পাৰ যাব। তোক ফোন কৰি ক'বা মোকো ৰাতিপুৱাকৈ
ৰাতিপুৱা মানে আপোনাক মই এ কব পাৰিম ন অলপ মানে নৰ্মেলি মানে মই মানে এতিয়া খুণ মানে অলপ বাহিৰৰ ফালে গৈছে তাই আহিব, আহিলে মানে আমাৰ তাত অহা কথা আছে কিবা কাম মানে কিবা কৰিব এই নিব আহিব, নিব আহিলে মই শুনা শুনিকেনে কৈ দিম।
অঁ ময়ো গ'লোঁ হয় আৰু যদি পাওঁ যাবলৈ। কাৰণ মোৰো লগ নাই হেনকা।
দিয় মানে অলপ অসুবিধা মানে। মানে সেনে
অসুবিধা নহয়, অলপ মানে যাবাৰ কাৰণে অলপ অসুবিধা হয়। মানে হয়তো অলপ মানে আহল বহলকে বহ বহিব কাৰণে হয়।
একো নাই হৈ যাব বেছি শকত মানুহ নহয় দিয়ক মই কিন মানুহ
অ'।
অকমান ৰচিত হলে হ'ব অকনমান জগা পালে মইবোৰ হ'ব হৈ যাব।
অ' এটা কাম কৰিব লাগিব আপুনি। মা-দেউতা কৈছে কি পোৱা নাই বোলে ইয়াৰ পৰা চাৰি আপুনি তিনিটা বজাতে উঠিব লাগিব।
ইমান ৰাতিপুৱাই কিয়, অকনমান দেৰিকে গলেও হয় দেখোন।
মানে অকমান দেৰিকে গলে হয়, কিন্তু অকমান দেৰিকে গলে মানে তাতে তুমি আপুনি মান ওলাব সময়তো লাগেই দিয়ক, আপুনি যাবও
মানে যোনবিলাকে যাই যোনবিলাক মানে একদম ৰাতিপুৱা ধৰা হল আঠটা চাৰে আঠ মান যোৱ বিলাকে মানে কে পাই আনো মানে এে মন্হ মন মাছ থাম না কি বুলি কয় সেই অ মানে তেওঁলোকেহে দৰ্শন কৰিব পাৰে।
অ।
বাকীবিলাকে মানে গোটেই মানুহখিনি সেনেকে থাকে।
সেইটোও হয় নোহোৱা নহয়। অ মানে ভিতৰত ত ক সেই ক'বাৰ এটা মানে কোৰণ নিচিনা বস্তু আছে বোলে। তাত পানী ওলাই থাকে অ' শুনা পাইছো। হ'ব দিয়া মই তিনিটা বজাত হ'লেও উঠিম কথা নাই, মাত্ৰ মোক দ
আৰু মানে দেৰিকে গ'লে মানে সেই হ'ব আপোনালোকৰ বহুত কষ্ট হ'ব।
মানুহে দৰ্শন কৰিব নাপাম আৰু ভিতত ভিতৰত সোমাব না হ ভিতৰত দেখোন শুক্ৰবাৰেহে দিব কালিটো নিদিয়ে। সেইটো কথা তোমালোকে জনাই নাই নেকি?
সেটো কথা গম নাপাওঁ, কিন্তু কালি যোৱা কথা আছ
নাই নাই নাই নাই কালিটো দৰ্শন কৰিব নিদিব নহয়। মানে এটো অ যিটো শুক্ৰবাৰেহে মানে কামাখ্যাৰে দৰ্জা খোল পাৰিব। অ এইটো তুমি খুড়াক কৈ লোৱা।
খুড়াই গম পোৱা নাই নেকি।
অ নহয় নহয় মই জানোতো। মই গৈ নাপালেও মই কিছু কিছু জানো নজনা নহয়। কিন্তু ত তোমাৰ শুক্ৰবাৰে গ'লে বছি ভাল হ'ব। শুক্ৰবাৰেহে খুলি দিব দুৱাৰ খুলি দিব, কামাখ্যাৰ গেত এতিয়া বন্ধত অ'
অ মানে এইখিনি কথা আমি জ্বলাই এতিয়া মানে খুৰাতে মানে একে জোৰ জ কৰিছে সকলো আলি ছোৱালী মানে ভা় কৰি ৰাাৰী ফোন কৰি কৈছে যে অ মোক কাজত আহিবা
নহ যাব পাৰিব কিন্তু ভিতৰত দৰ্শন হ'ব নোৱাৰিব
অ
আমাৰ এইটো কথা জানো কিন্তু
অ
এইটো খুৰাই বুজি পোৱা নাই খুৰাই নাজানে সেইকাৰণে তৎক্ষণাত মানে তাৰিখটো নজনাকে গাড়ী ঠিক কৰি দিলে
অ অ আৰুন মই ফোন এয়া মই ফোন ফোন ফোন কৰি কেনে মই জনাই আছো তাৰ পিছত মই আপোনাক কৈ আছো
তোমাৰ কাম নহব গাড়ী খতো ন মানি নলাব নহয় গাড়ীখন যোৱাতো যাবই তেতিয়া খুহতে যাবই লাগিব কিন্তু তেতিয়া হ'লে দেৰি এতিয়া কলেও কথা নাই কিয় অ উ দৰ্শন খ যদি হ'ব নোৱাৰো গেট খোলা নিদিয়ে নিদিয়ে ম তাৰ পৰা অম্বুবাচী মেলাহে চাব পাব কিন্তু দৰ্শন কেতিয়াও হব নোৱাৰে মন্দিৰৰ ভিতৰত যাব নিদিয়ে নহয়
এয়া মানে মই শুনক পলো শুন কলে মানে শুনাই মানে বনাই যায় এ শুনক আৰু মই কথাটো জনাই লওঁ
এটা কথা ঠিক মানে গাড়ী কিন্তু যাৱাতো যাবইে গাড়ী সেইটো এডভান্স টো গৈ আৰু যদি নাযায় এডভান্স টোতো মাৰা যাব
একো নহয় জানে কালি নাযায় পৰহি যাব
অ পৰখি
মানে গাড়ীখন আমাৰ ঘৰতে চিনাকি গাড়ীখনৰ একো কথা নাই মানে টো
অ অ তেওঁলোকেও নাযায় নেকি ড্ৰাইভাৰেও নাজানে নেকি
নাজানো চাগে কাৰণে জানিলে ক'লে হয় আৰু ড্ৰাইভাৰক কওঁ ড্ৰাইভাৰেও ভাবিছে এনেই এ অকল অম্বুবাচী চাব যাব
অ
ন ন আপোনাক মই ফোন কৰি জনাই আছো।
অ মোক যেনে তেনে জনাই দিব যদি যাই কালি ৰাতিপুৱা মই যাম আৰু যদি পৰহি যাই পৰহি হ'লেও মই যাম আৰু যেনে তেনে মোক দহ মিনিট পিছত ফোন কৰি জনাব
ঠিক আছে নহলে আপোনাক মই অলপ দহ মিনিট মান পিছত ফোন কৰিম আপোনাক
অ ঠিক আছে
অ ঠিক আছে